হেল্ল' নমস্কাৰ,
আপুনি ফ্ৰী আছেনে বৰ্তমান?
হয়, মই ফ্ৰী আছোঁ।
আমি তাৰমানে অলপ ভ্ৰমণসূচীৰ বিষয়ে কথা পাতিব বিচাৰিছিলোঁ।
হয় হয়, নিশ্চয়।
আপুনি ধৰক ভ্ৰমণ কৰিতো নিশ্চয় ভাল পায় বোধয়।
হয় নিশ্চয়, ভাল পাওঁ।
ধৰক আজিলৈকে আপুনি কেইখনমান ঠাইত ধৰক ভ্ৰমণ কৰি পাইছে।
হয়, মইটো বাৰু বহুত ঠাইও মই ফুৰিছোঁ বা ভ্ৰমণ কৰিছোঁ। যেনেকৈ আপোনাৰ মই অসমৰ বিভিন্ন জিলা সমূহত মই ভ্ৰমণ কৰিছো আৰু তাৰ উপৰিও
হয়,
হয়, মই আপোনাৰ অসমৰ অসমৰ লগতে লাগি থকা তেনেকৈ আহ ৰাজ্যসমূহ আহ আপোনাৰ অৰুণাচল প্ৰদেশ বা আপোনাৰ মেঘালয় বা নাগালেণ্ড, মণিপুৰ এইবিলাক জাগাতো মই ভ্ৰমণ কৰিছোঁ। আৰু হয়, ত তাৰপিছত মই ভ্ৰমণ কৰি এইটোৱে আহ বহুত জগা বা বহুত ঠাই ভ্ৰমণ কৰাৰ পিছত মই গম পাইছো বা অনুভৱ কৰিছো। যে ভ্ৰমণ কৰিলে মানুহবিলাকৰ আহ বহুত মানে কথা গম পোৱা যায় বা জ্ঞান আৰ্হি কৰিব পাৰোঁ।
হয় হয়,
তাৰপিছত আপোনাৰ আৰু বহুত জাগা দেখা পায়, বা বহুত ঐতিহাসিক ঠাইবোৰ বা আপোনাৰ প্ৰকৃতি বা প্ৰাকৃতিক সৌন্দৰ্য থকা ঠাইবোৰো আমি দেখা পাওঁ আৰু আমাৰ মন বিলাক বহুত ভাল লাগে, তাতে গলে বা আমি নিজৰ লগৰবিলাকৰ লগত বা বন্ধু-বান্ধৱী বিলাকৰ লগত বা পৰিয়াল বৰ্গৰ লগত, পৰিয়াল পৰিয়ালৰ সদস্য বিলাকৰ লগত যদি আমি ফুৰিব যাওঁ বা ভ্ৰমণ কৰো ত খুব ভাল লাগে। ত সেইটোৱে হয়। অ আপুনি ক'বাত গৈছে নেকি ভ্ৰমণ কৰিবলৈ?
মই ময়ো গৈছোঁ বহুখিনি ঠাইত। ধৰক আমাৰ অসমৰ ভিতৰত কাজিৰঙা গৈছোঁ। অলপ বাহিৰত বুলি ক'লে ভূটান গৈছো, শ্বিলং, মেঘালয় এইখিনি ঠাই ঘুৰিছো বহুখিনি।
হয়, তো ঠিকে আছে। তেতিয়াহ'লে আপুনি মানে অসমৰ বিভিন্ন ঠাইত বা আমাৰ অসমৰ অ' লগতে লাগি থকা আমাৰ ৰাজ্যসমূহৰ ভিতৰত মানে ক'ত
কোনটো ৰাজ্যত আপুনি গৈ কিনি বেছি ভাল লাগিলে? মানে ভ্ৰমণ কৰিলে আৰু কিহৰ কাৰণে ভাল লাগিলে? তাতে মানে, কি কি ঠাইবোৰ আপুনি চাই আহিলে আৰু তাতে কিবা আপুনি জন নজনা কথা কিবা জানিব পাৰিলে নেকি?
মই মোৰ মোৰ মতে ধৰক এইটো শ্বিলংতটো মোৰ বহুত ভাল লাগিছে কাৰণ তাৰে যিখিনি অ'। আহ ধৰক প্ৰাকৃতিক পৰিৱেশ তাৰে ধৰক নতুন নতুন যিবিলাক খাদ্য ধৰক তেওঁলোকৰ সাজ পোচাক তেওঁলোকৰ আ ভাষিক পৰম্পৰা সেইবিলাক মই মানে নতুনকে শিকিবলৈ পাইছো।
হয়।
বাকী সেইখিনিয়ে মোৰ বহুত ভাল লাগিছে।
হয় নিশ্চয়। আৰু এনেকা প্ৰাকৃতিক সৌন্দৰ্যময় থকা ঠাইবোৰ যেনেকৈ আপুনি মেঘালয়ত গৈছে বুলি কৈছে ন ত' মেঘালয়ত যেনেকৈ আপোনাৰ আহ, আপোনাৰ যোনটো আমাৰ অ' পোক খাচী পাহাৰ যোনটো জিলা আছে তাতে মানে বহুত আহ চাবলৈ বা প্ৰাকৃতিক সৌন্দৰ্যময় থকা ঠাইবোৰ বহুত আছে নহয় জানো? ত' তাতে আপুনি ক'ত ক'ত গ'লে মানে তাতে
মই ছেভেন চিষ্টাৰ ৱাটাৰফল গৈছো, বাকী আৰু ডাউকি ডাউকি চাইদ গৈছো।
হয়।
তেনেকৈ অলপ গৈছোঁ আৰু, ধৰক এতিয়া মোৰ সিমান এটা মনত নাই।
ত মানে আপুনি ডাউকত গৈ কি কি চালে। খাই ভৰি দেখিলে তাতে কি কি মানে প্ৰাকৃতিক খণ্ডৰ তই থকা কিবা অনুভৱ কৰিছে নেকি আপুনি বা কিবা আপোনাৰ জা মানে জান, যোনটো আমাৰ তোমাৰ ব্যৱস্থা মানে যান বাহনৰ ব্যৱস্থাাবিলাক কেনেকা হয়, এইবিলাক বিষয়ে অলপ চমুকৈ কব নেকি।
তাৰে যান বাহনৰ ব্যৱস্থাটোতো বেছি মানে এ ভাল নহয় বাৰু, অলপ ধৰ সুকুমীয়া সুকুমীয়া ধৰণৰ। হ'লেও, মই ইমান এটা অসুবিধা পোৱা নাই আৰু ধৰক।
হয় নিশ্চয়।
মানে যিখিনি লাগে তাত কৰি অলপ কমেই পাইছোঁ কিন্তু ইমান এটা অসুবিধা হোৱা নাই আৰু
হয়, হয়। নিশ্চয় আৰু তাৰ উপৰিও, মানে ঐতিহাসিক জগাবোৰ ঠাইবোৰ আপুনি ক'তবাত ভ্ৰমণ কৰিছে নেকি ইতিহাসিক মানে ৰজা মহাৰাজাৰ দিনৰ ঠাইবোৰ এনেকা।
মানে মই তেনেকুৱা ঠাই এঠাইতে যাই পাইছো শিৱসাগৰৰ ধৰক সেইখিনি মই ভালকে যাই পাইছো বাকী যাই পোৱা নাই আৰু
হয়।
শিৱসাগৰত যে জয়দৌল, শিৱদৌল তেনেক ৱা আছে এই এইখিনিয়ে চাই পাইছোঁ।
হয়, নিশ্চয়। ঠিক আছে তেতিয়াহ'লে ভাল, অ' খুব ভাল। ত' আপুনি মানে ভালেমান ঠাই বোলো, আপুনি ভ্ৰমণ কৰিলে মানে অসমত। আৰু তাৰোপৰিও আপোনাৰ ভ্ৰ্মণত মানে আমি, কি কি মানে স্বাৱলম্বী হোৱাটো উচিত হয় আমি কি কি বস্তু নিয়াত টু উচিত আপুনি ত' ইয়াৰ বিষয়ে অলপ ক'ব তেতিয়াহলে
আমি ধৰক যিহেতু ভ্ৰমণ কৰিবলৈ যাম তাতে আপুনি অলপ ধৰক টকা নিব আপোনাৰ কাপোৰ ধৰক অলপ লাগ তিয়াল বস্তু আৰু অলপ ঔষধো লৈ লৈ ল'ব ধৰক সৰু সুৰা বেমাৰো কাৰণে সেইটোৰ কাৰণে লৈ যাব পাৰে আৰু বিশেষ একো নিব নালাগে তেনেকৈ।
হয়।
আহ ধৰ আৰু ক'তবা আপোনাৰ আহ নিজৰ আইডেণ্টিটি খুজিব পাৰে ন তেতিয়া অ', আধাৰ কাৰ্ড পান কাৰ্ড এনেকুৱা মানে ডকুমেন্টচ এটা লৈ হ'ল আৰু।
অঁ'। নিশ্চয় আৰু ঠিক আছে ত' মানে আমি যেতিয়া ভ্ৰমণ কৰি মানে বহুত মানুহে ভাল পায় ভ্ৰমণ কৰি আৰু বহুত মানুহে আমি সময়ো দিব নোৱাৰে ভ্ৰমণৰ কাৰণে। তাৰোপৰি যদি আমি আহ বছৰত এবাৰ নহলে দুবাৰ হ'লেও আমি যদি প্ৰাকতিক খন্দৰময় মানে সৌন্দৰ্য থকা ঠাইবোৰ যেনেকৈ পাহাৰীয়া ঠাই বা আমাৰ সাগৰ ওচৰত থকা ঠাই যেনেকৈ সেইবিলাক মানে ফুৰিলে বা তীৰ্থস্থান বিলাক ঠাই বিলাকৰ তীৰ্থস্থানত যদি আমি ভ্ৰমণ কৰিব গলে আমি আহ মানে বহুত কথা জনা যায় আৰু ভাল হয় মন বিলাকো ভাল লাগে। তাৰ উপৰিও আপুনি যদি নিজৰ পৰিয়াল বৰ্গৰ লগত আপুনি কৰব ভ্ৰমণ কৰিব গৈছে তীৰ্থস্থান জা ঠাইবোৰত। যেনেকৈ আপুনি হয় আপুনি যদি অসমৰ পৰা বাহিৰত আহ কেদাৰনাথ এইবিলাক মন্দিৰ আছে তাতে কেদাৰনাথ নহ'লে বৈষ্ণ দেৱী এইবিলাক বিলাক তাৰ তীৰ্থস্থান বিলাক ঠাইত মানে আপুনি বানাৰসী যোনটো বানাৰস আছে উধৰ প্ৰদেশত। এইবিলাক তীৰ্থস্থান জেগাবোৰ গ'লে মানে বহুত কথা গম পোৱা যায় বা ভাল লাগে। ত' আৰু যেনেকৈ শিক্ষামূলক ভ্ৰমণ যে যায় আমাৰ ল'ৰা ছোৱালী বিলাকে। অ', আমাৰ বিদ্য়ালয় বা মহাবিদ্য়ালয়ৰ পৰা। ত' শিক্ষামূলক ভ্ৰমণতো মানে বহুত কথা গম পোৱা যায় ল'ৰা ছোৱালী বিলাক। যেনেকৈ মই উদাহৰণস্বৰূপে কওঁ আহ যেনেকৈ আপোনাৰ
এখন বিদ্যয়ালয়ৰ পৰা যদি ল'ৰা ছোৱালী বিলাকক আমি শিক্ষা মূলক ভ্ৰমণৰ কাৰণে লৈ যাওঁ তেখেতসকলে বহুত কথা গম পোৱা যায় যেনেকৈ মই উদাহৰণস্বৰূপে কলো যে আমাৰ আহ ঐতিহাসিক আহ ঠাইবোৰ। বা আমাৰ অ', প্ৰাকৃতিক সৌন্দৰ্যময় থকা ঠাই যেনেকৈ মই তেজপুৰ পৰ কথা কওঁ অ', উদাহৰণস্বৰূপে। তেজপুৰত মানে ঐতিহাসিক বা আমাৰ যোনটো আমাৰ মাইথলজিকেল যিবিলাক কথা আছে মানে এইবিলাক আহ এইবিলাক কথাাতটো গম পোৱা যায় আৰু তাতে। ত' তাৰোপৰি আপোনাৰ আহ তাতে মানে বহুত ঠাই আছে যেনেকৈ আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যোনটো আমাৰ তাতে এটা উদ্যান আছে অ', তাতে গলে মানে আপুনি আহ বহুত কথা গম পোৱা যায় মানে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ। এইবিলাক মানে তাৰপিছত আপুনি যদি আৰু অ', তাতে মানে কেইটামান ভালে মানে উদ্যান আছে যেনেকৈ তাতে অগ্নিগড় উদ্যান আছে চিত্ৰলেখা উদ্যান আছে আৰু তাৰপিছত আপোনাৰ আমাৰ যোনটো আহ আমাৰ উ আমাৰ কিটো ভাৰত ত্যাগ আন্দোলনৰ আন্দোলনত আমাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে নিজৰ আহ প্ৰাণ আহুতি দিয়া আমাৰ কনকলতা দেৱৰ মানে কনকলতা বাইদেউৰ মানে তাতে এটা উদ্যান আছে তেজপুৰত ত' এইবিলাক কথা মানে গম পোৱা যায় আৰু ত' তাৰপৰিও যদি এটা শিক্ষামূলক ভ্ৰমনত আপুনি যদি ল'ৰা ছোৱালী বিলাকক বা ছাত্ৰ ছাত্ৰী বিলাকক আপুনি গুৱাহাটীত থকা যেনেকৈ আহ তাতে চিৰিয়াখানা আছে ৰাজ্্যিক চিৰায়াখানা এইবিল ৰাজ্যিক চিৰায়াখানা আনিলে বা তেখেতস অপ ভ্ৰমণ কৰালে মানে তাতে বহুত কথা গম পোৱা যায় যেনেকৈ তাতে নানান ধৰণৰ জীৱ জন্তু পোৱা যায় চৰাই চিৰিকু এনেককা ত এইবিলাক দেখা যায় আৰু গম পোৱা যায়
হয়
হয় আপুনি তেতিয়াাহলে ক'বা চিৰাখানা বিলাক ভ্ৰমণ কৰিছে নেকি
হয় মই চিৰিয়াখানাত ভ্ৰমণ কৰি পাইছোঁ ধৰক তাৰে পৰিৱেশো বৰ্তমানলৈকে ঠিকেই আছে কিন্তু তাৰে ধৰক জীৱ জন্তুবিলাকৰ মানে পৰিস্থিতিটো বৰ্তমানৰ ইমান এটা ভাল নাই যিটো পৰিস্থিতিত আছে ইমান এটা ভাল নহয় অ ত পৰত মানে আমাৰ চৰকাৰৰ অলপ মানে চকু দিব লাগে আৰু
নিশ্চয় ঠিক আছে তেতিয়াহলে অ হয় কওক হয় কক
আপুনি ধৰক য'ত য'ত ধৰক ভ্ৰমণ কৰি পাইছে তাতে ধৰক আপোনাৰ কিবা অসুবিধা তেনেকুৱা হৈছিলনে বাৰু
অসুবিধা তেনেকুৱাতো মোৰ মানে আমি যেতিয়া ভ্ৰমণ কৰিব যাওঁ আমিতো মানে যিবিলাক বস্তু মানে বস্তুৰ কাৰণে তৈয়াৰী হৈ যায় মানে নিজৰ চাও উদাহৰণস্বৰূপে আমি যদি পাহাৰীয়া অঞ্চলবিলাকত যাওঁ তেতিয়া আমি বহুত এটা মানে সাৱ সাৱধানতা আমি হ'ব লাগে যেনেকৈ আপোনাৰ আমি এইটো গাড়ী বা বাইক লৈ যাওঁ তাতে মানে আপুনি বাইকবিলাক ঠিক কৰি ল'ব লাগে ভালকৈ আৰু তাৰোপৰি আমি ঔষধবিলাক যেনেকৈ মাথা বিষৰ ঔষধ বা বমি কৰা ঔষধ বা বিষৰ ঔষধ এইবিলাক মানে সদায় ৰেডি থাকিব লাগে আমাৰ কাৰণে আৰু তাৰোপৰি যদি আপুনি পাহাৰীয়া অঞ্চল মানে গছ গছনি নথ বহুত ওখ ঠাইত যদি যায় তেতিয়াহ'লে আপোনাৰ ম আমিতো বৈয়ামৰ মানুহ নহয় জানো অ আমাৰ মানে ওপৰত মানে বহুত কষ্ট পাওঁ যেনেকৈ প ওখ পাহাৰীয়া অঞ্চলত তাতে মানে আমি অ্সিজেনৰ চিলিড সৰু চিলিণ্ডাৰ এনেকৈ লৈ গ'লে ভাল হয় মানে উশাহ বিিলাকক মানে কষ্ট কাৰণ তাতে মানে অক্সিজেনৰ কমি বহুত আছে কম অক্সিজেন পাই তাতে মানে সেইকাৰণে ত' ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল আমাৰ সময়ো হৈ গৈছে বাৰু ঠিক আছে
মোৰো বহুত ভাল লাগিল ধন্যবাদ
ধন্যবাদ